অঁ কি খবৰ তোমাৰ?
আছো আপোনাৰ।
ময়ো আছো দিয়া বহুত টাইমৰ মুৰত কল কৰিলা।
অঁ
পাহৰিয়ে গৈছা নেকি আমাক আজিকালি।
নাই নাই কেলে পাহৰিম আৰু
হুম উম।
আহোতে অলপ ইভিনং হয় আকৌ আহি ভাগৰ লাগে যে শুই যাওঁ।
আচ্ছা তোমা তোমাৰ পিছে কলেজৰ টাইমটো কি টাইমটো কি হয় নো?
অ' মানে আমাৰ নাইনৰ পৰা ক্লাছ স্টাৰ্ত হয়। এই কেতিয়াবা। ফৰ কেতিয়াবা থ্ৰি, কেতিয়াবা টোৱেলভ, কেতিয়াবা ওৱান, ৰুটিন বোৰ চেইন্জ হৈ থাকে সদায়।
উম হম।
উম।
আচ্ছা আচ্ছা।
কেতিয়াবা দেৰি হৈ যায় আৰু। দূৰো হয় ন একচোৱেলি যাওঁতেও।
অ' মাই গদ ওৱান আৱাৰ লাগে। কিমান দূৰ হয় কলেজখন?
দূৰ আছে।
কি কোৱা ইমান দূৰ।
উম।
হয় নেকি কত আছে নে তোমালোকৰ কলেজখন।
পানীখাইতি চন্দ্রপুৰ।
অ' পানী কি আচ্ছা দুৰ আছে বাট জাম নাই ন ইমান
অ' ক্লিয়াৰ ৰাস্তা কিন্তু।
উম ঠাণ্ডা জাগা হয় বহুত।
উম বহুত ঠাণ্ডা এইপনে বহুত ভাল ভাল জাগাও আছে। পিকনিক স্পট তপ লাই নোই বহুত আছে
আচ্ছা তোমাক সনে
উ।
আচ্ছা তোমাক কি পিকনিক স্পট কি ভাল লাগে নেকি মানে
অ অ নিশ্চয় জোগাবোৰ বহুত ভাল লাগে। গৰম দিনত। আৰু আপোনাৰ কেনেকা ভাল লাগে?
মোৰ নেচাৰ জেগা বহুত ভাল লাগে গছ গছনি ওচৰ নদী যদি তোমাৰ নিজৰা যিজ যদি থাকে, পাহাৰ পৰ্বত যদি থাকে বহুত ভাল লাগে মই এনেকুৱা টাইৰ জোগাত মানে বহুত মানে ৰেলেক্স বহুত ঠাণ্ডা পাও, মোৰ যেতিয়া তোমাৰ বেছি ভাগ মোৰ টেনশন ল থাকে বেছিভাগ প্ৰেচাৰ লৈ থাকো ন। সময় নিকটে বহুত মানে, জাগাত যাব কাৰণে মই বিচাৰোঁ আৰু নেচাৰ টাইপৰ জাগাত, ঠাণ্ডা জাগাত।
আচ্ছা!
সেইবোৰ ঠাইত একদম ঠাণ্ডা হৈ যায়, মাইণ্ডটো ৰিলেক্স। মানে যাতে, কোনো নাথাকে, চাওঁ অ'! টান গাড়ী মটৰ মানুহ নহয়। একো যাতে হাল্লা চাওঁ একো নাথাকে। ত' সেনেকুৱা জেগাত মোৰ যাই বহুত ভাল লাগে আৰু ৰিলেক্স ফিল কৰোঁ। অকলে যায় আকৌ, মোৰ মেইনলি অকলে অকলে গ'লে বেছি ভাল লাগে আৰু মানে কাৰণ, মোৰ তেতিয়া মোৰ বহুত টেনচন লাগি থাকে ন' টেনচন হৈ থাকে বহুত চ' মোৰ অকলে মানে মই বেছি ভাল পাওঁ। তুমি পিছে, তুমি পিছে, তোমাৰ, তোমাৰ পিছে এইবিলাক ভাল লাগে নে নাই না?
লগত নাযায় নেকি তেনে ঘুৰিব?
মই ফ্ৰেণ্ডছৰ লগত যাওঁ। মোৰ ফ্ৰেণ্ডছ অ' কি বুলি কয়, মাজে মাজে যাওঁ, কেতিয়াবা কেতিয়াবি। এইকেইদিনৰ আগতে মই গ'লো। তোমাৰ বশিষ্ঠৰ একদম পাহাৰৰ ওপৰত। অ'! তাতে মজা নিজৰা আছে। তাতে গ'লো। তাতে, ফ্ৰেণ্ডছ বিলাকে তাতে একোৰা, ৱাটাৰ উম! এ নিজৰ এইবোৰ আৰু ৱাটাৰফল মানে ওপৰত আছে। একদম ওপৰলৈ নগলোঁ আৰু একদম মানে, বহুত বেছি ওপৰত তাকে মানে, তোৰ গাড়ী নাযায় আৰু। ঠিক আছে। মানে, খোজকাঢ়ি যাব লাগিব। চ' আমি এইখিনিলে গাড়ী যাব পাৰিলে আমি তাত লৈ গ'ল তাৰপিছত আমাৰ তোৰ ৱাটাৰ ফ'লত পানী তললৈ আহি আহি থাকে ন' বৈ নিজৰ বৈ বৈ আহে ন'। ত' তাতে আমি সেইখিনিত ধুলো গা চা মজা লাগিল!
এইটো জেগা নেকি? এটা ডাঙৰ ক্ষীৰ আছে নেকি? তাৰ পৰা যোনটো পানী বিলাক ফ্ল' হৈ থাকে। আৰু কাষৰ এটা পুল এটা টাইপৰো আছে। আৰু বহুত খোজ কঢ়িব লাগে নেকি? একদম, একদম পুৰা লাইত
হয়। তুমি যিটো কৈছা সেইটো বাৰু
মানে, একচুৱেলি আমাৰ মানে কলেজৰ পৰা ট্ৰেকিং দিছিলে সেই গড়ভঙা ৰিজৰ্টত।
আচ্ছা! আচ্ছা! তুমি কৈ আছা গড়ভঙা, গড়ভঙাটো বেক চাইডে। আৰু আমি গৈছোঁ বেলেগ
আচ্ছা ন বশুস্থৰ পিনি আছিলোন এইটো কাৰণে আমাৰ এইটো মন্দিৰটো যে আছিলে যে বশিষ্ মন্দিৰটো
উম হুম
টেম্পটো টেম্পলটোৰ ছাইডত এটা ৰাস্তা এটা আছিল এ আৰু উঠি যাব পৰা চিৰি যাবখিনি যাব লাগে একদম ওপৰত গৈছিলোঁ আৰু ট্ৰেপং ডাঙৰ এ জা আছে তাৰপ মে পানীটো আহি থাকি আৰু ৱাটাৰ ক্্ চুইমিং কৰাইছিলে
ভালে দিয়া গৈছিলা তাতে কোন ফ্ৰেণ্ড চ্ৰ আছিল নেকি তোমাৰ
মানে আমাৰ স্ুলৰ পৰা লৈছিলোনে স্কাউট গাৰ্ড কৰিছিল ছিল ন স্্াৰ মানে ষ্টুডেণ্ট আছিলোঁ ত' এইটো কপৰা বেিছৈ গৈছিলে আৰু
আচ্ছা কোন কোন কোন কোন স্কুলত আছিলা তুমি উ
আই থিংক ক্লাছ এইটৰ আছিলে চাগে এতিয়া গৈছিলো আৰু
আচ্ছা হয় ঠিক
বেলেগ বেলেগ স্কুলৰ পৰা আহিছিলে বেলেগ স্কুলৰ পৰা বি বৰুৱা কলেজৰ পৰা কৰিছিলে কিছুমান আৰু কৰি কপালব তাৰ পৰাও গৈছিলে এম বি এমৰ পৰাও গৈছে এ পি এছৰ পৰাও কৈছিলে কে বি নাৰেংগীৰ পৰাাৰ কে বি খানাপাৰা এনেকৈ বেলেগ বেলেগ ডিপাৰ্ মানে বেলেগ বেলেগ স্কুলৰ পৰাছিল
উম হ আচছা
ভাল নিল বত অ আৰু খব ভাল লাগিলে যে কিন্তটো কৰি
উম উম িকে ভালে আছে দিয়া এইবিলাক যাব লাগে ফুৰিবলৈ ফুৰিব লাগে চানস পাল এইবিলাক যাবই লাগে বহুত এনে এটা বছৰত এবাৰ দুবাৰ এইবিলাক যো ভাল
আহ স্কুলত গৈছিলো স্কুলত বান দিছিলে
তোমাৰ এনে ফু কেনেি ভাল ভালে নে ট্ৰেভেলিং কৰি ভাল লাগে নেকি
অ অ ট্ৰেভেলিং কৰিলেো বহুত ভাল লাগে আপোন
মোৰো ট্ৰেেলিং কৰি বহুত ভাল লাগে মোৰানে নতুন নতুন জাগা চাই কিনে বহুত বেছি ভাল লাগে তাকে তোমাৰ বেলেগ বেলেগ বেলেগ বেলেগ যদি জেগাত যাাব পাৰো তেতিয়া মোৰ বহুত বেছি ভাল লাগে আৰু তোমাক কেনেুৱ্ৰভেলংাল লে তমাৰ কেনেকুৱাাই্ৰভেল ভাল ল ক'ত বেছি ভাল লাগে মানে
কাই ল একদম কেনে ক ব
অ আ ৰবা আৰু শুনা তুমি তোমাৰ কলেজ তোমাৰ কলেজৰ পি ছে কলেজ যে তোমাৰ কলেজখন কৰিছে নো আচ্ছা পানী খেটি আছে পানী খ পানী খেতিত মানে তোমাৰ কখিনিত পানী
এইটো নাৰঙি প নাৰংগি দি এনেক ভ কিজ
ম মোৰ মই পানীখিনি পিধ ফালে মই যায় থাকো ৰবা বুজি পালা পানী খটি চাইি মই যায় থাকো হয় পানীেতি চ মে ম ভালাগ চাহাটোি চাই বহু ধনীয়া জাগা ন নিচে জ ঠাণ্ডা জাগা ওচ ব নলি আছে ত সেইচ তোমাৰ ল়ল লণ্ডীটি
আহ হয়
তাতে গৈছ না নেকি তুমি?
নাই, নাই যোৱা নাই।
তাতে ভাল লাগে। টিকেট লৈ খালি অকণমান। ট ফ লয়। পাৰ্কিং চাৰ্জ লয়। ন গৈছিলো মই দুবাৰ তিনিবাৰ মান গৈছিলো। ভাল-ভাল ইমান, ইমান মানে। ধুনীয়া ন নিচৰ জাগা নমাৰ তমাৰ। নদীৰ ওচৰতে থাকে তোমাৰ একদম।
মই ইপিনে খামৰেংগা গৈ পাইছো।
আ মগছে
আমেংগা বু অমেংগাওত বুট ভাল জ ধুনীয়া জ
অ', অ' আচ্ছা, হা, অ', অ' আচ্ছা।
আপুনি গৈ পাইছে?
কি ক'লে?
গোটেই কেইটা গৈ পাইছে?
অ' খামেংগা খামেংগা পিকনিক স্পট। আচ্ছা, খামৰেংগা চাইদে মই গৈছিলো বাৰু। সেইচাইডে তোমাৰ বিল আছে। আৰু এখন তোমাৰ বাঁহ। এখন তোমাৰ বাঁহৰ দলেঙো আছে।
অ' সেইটো সেইটো। বৰষুণ কত বৰষুণ চিজনত মানে এইটো ৰেনী চিজনত, এইটো ভাঙিয়ে যায়।
আটছা। মই খামৰাং গৈছিলো মোৰ। ফ্ৰেণ্ডছৰ লগত গৈছিলো বাৰু বহুত। ভাল লাগিছে তাতে জাই কেনি আৰু তোমাৰ কি বুলি কয় তানে কিছুমান চিজনত যাব। ভাললাগে কিছুমান ছিজনত গলে ভাল নালাগে। আৰু এই তোমাৰ ডিচেম্বৰ মাহত যোৱা। জানুৱাৰী, ফেব্ৰুৱাৰী মাহত। গলে বহুত ভাল লাগিছিল। খামৰাঙত যোৱা তোমাৰ বাৰিষা চিজনত যদি যোৱা ত তোমাৰ। ইমান লেটেৰা ভাল নালাগে ভাল লাগে জেগাটো এতিয়া। আৰু খামৰঙা চাইডে তোমাৰ হাতী ওলাই জানা নে নাজানা?
অ', শুনিছো বাৰু গমটো নেপাওঁ ভালকে ইমান।
মই ৰিল চাই আছিলো ৰিল চাওঁতে মই দেখা পালো যে ততে খাম খামৰেংঙত তোমাৰ হাতী ওলাইছে। আৰু যোনে ৰিল বনাই আছে। যোনে ৰিল বনাই আছিল কৈ আছিল কি আৰু মই নাহো আৰু ইয়াতে। এইবাৰ বাচি গলেই হ'ল বোলে। এ তোমাৰ ৰিল আৰু মই ইউটিউবত দেখা পাইছো। দেখিলো আৰু তাতে কৈছে খামৰেংঙগা হোৱা আৰু কেতিয়াওঁ এইবাৰ খালি বাচি যাম খালি বাচিব লাগে আৰু বাছ। তাকেই। তোমাৰ কি ভাল লাগিছে জেগাখিনি
মানে ইমানো খাচ নহয় বহুত লেটেৰা লেতেৰা হয় কিন্তু।
আচ্ছা তুমি চাগে বেলেগ চিজনত গৈছিলা ডিচেম্বৰ জানুৱাৰী মানত। যাবা ভাল বহুত ভাল। ডিচেম, নম্ববৰ ডিচেম্বৰ। জানুৱাৰী ফেব্ৰুৱাৰী সেইটাইমত বহুত পিকনিক, পিকনিক, পিকনিক স্পট ন বহুত মানুহ হয়। সেই টাইমত বহু মানুহ পিকনিক খাব কাৰণে তাতে যায় বহুত মানুহে আমাৰ, আমাৰ অ সেই ৰিজৰ্ট আছে বহুত, বহুত ডাঙৰ, ডাঙৰ ৰিজৰ্ট আছে। অ', হয়, হয়। ৰিজৰ্ট আছে বাৰু ৰিজৰ্ট বিলাক এক্সপেনঞ্চিভো হয় গলো বহুত মানে অকমান পইচা লয়। ল'ব দে চোন ল'ব দিয়াচোন তাতে। তাতেনো কি নাই পিকনিক। ৰেপিকনিক স্প পিকনিকত যোৱা মানুহ বিলাক বা এই। ফুৰিব যোৱাটো ৰিষ্টৰ পৰাহে খাব। লৈয় পইছা ন চ' তাতো আৰু এক্সট্ৰা তাতে তাৰে মানুহ বিলাকো নাযায় ন ৰিজৰ্ট। উম, উম।
নাই, নাই যোৱাই নাই ৰব এটলিস্ট পিকনিক। গৈছিলো।
জিলা।
অ',
আত্ছা ঠিকে আছে বাৰু ভাল এতিয়া। যাব লাগে এইবিলাকত মাজে, মাজে বুজি পাইছা মাইণ্ড ৰিলেক্স হয় ঠাণ্ডা হয় পিছে এইবাৰ। পিকনিকৰ কিবা প্লেনিং আছে নে নাই তোমাৰ।
ভবা নাই ৰব।
কিয় মা অ তাই ডিচেম্বৰ মানহে যাবা এটিয়াটো তোমাৰ জুন জুনৰ মাহ চলি আছে ন?
অ', অ',
অ', এক্জামো তোমাৰ লাষ্ট এক্জাম আছে। আহি আছে। এক্সামৰ প্ৰিপাৰেচন ভাল চলি আছে?
অ', পৰি আছো। হ'ব দিয়ক তেনেহলে। কথা পাতিম ন পঢ়ো আৰু মই।
দিয়া তুমি ভালকে পঢ়া তোমাৰ যিহেতু এক্জাম আহি আছে অঁ, ঠিক আছে। ছে হ'ব দিয়া থেংক ইউ। অ', বাই বাই। ঠিক আছে।